হয় শুনি আছো কোৱা, শুনি আছো। মই এনে বহি আছো দিয়া এতিয়া। তুমি কি কৰি আছা?
মই এনে আছো, এনেই আছো তই মাত্ৰ অলপ বহি আহি আছিল দেখোন।
অলপমান মানে নেটৱৰ্ক ইছু হ'ব পাৰে, শুনা পোৱা নাই নেকি?
পাইছো পাইছো, পাই এতিয়া পাইছো বাকী খোৱা লোৱা হ'ল।
খোৱালোৱা হ'ল ৰ'বা তোমাৰ হ'লে নাই।
উম বাকী মানে ৰাতিপুৱাই হৈছে এতিয়া বাকী একো দুপৰীয়ীয়া আহাৰটো খোৱা যোৱা নাই বাৰু।
অ' ৰাতিপুৱা ৰাতিপুৱা এসাঁজ খালা আৰু ন।
উম খালো ৰাতিপুৱা, বাকী তোমাৰ- অ, চ ' বতৰ কেনেকুৱা? সেই পিনে তোমাৰ কৰি পিনি?
বতৰ আজি সেমেকা হৈ আছে বৰষুণ আহিছিলে ৰা- ৰাতিপুৱা টাইমত, এতিয়া- বৰ্তমান অহা নাই বাৰু, অলপমান মানে কলা কলা হৈ আছে। অলপ দেৰিকৈ আহিব পাৰে, তোমালোকৰ ফালে নো-
এই মাত্ৰ মানে আমাৰ ইফালে বৰষুণ চাদটো দিছে আৰু। অলপ ডাৱৰীয়া হৈ আছিল বাৰু এতিয়া আৰু, গৰুুষ্টাৰ হৈছে বাকী অলপ- ভালো হৈছে দিব লাগে, মানে যিহে গৰমে কিনম পৰিছিল আৰু।
হয় এইকেইদিন অলপ ঠাণ্ডা পৰিছে বাৰু বৰষুণতো আহি- থকাৰ কাৰণে কেইদিন মান আগত মোটামুটি তোমাৰ সাত দিন আগত বহুত- মানে গৰমতটো আহি গৈছিলে, কিন্তু এতিয়া মানে- এইকেইদিন বৰষুণ দি আছে টো এইটোৰ কাৰণে অকণমান ঠাণ্ডাঠণ্ডাতটো আহিছে। বৰষুণ
বাকী তোমাৰ অ গ পাইছো। বাকী এইটোতো গৰম এইটো মাত্ৰ চবকে গৰম বন্ধয়ে দিয়ে ন। বা তোমাৰ ফুৰিব যোৱা প্লেনটো কি? ফুৰিব যোৱা প্লেন-
ফুৰিব যোৱা প্লেন বুলি ক'লে ফুৰিব যোৱাতটো মই- প্ৰায় বয়ে থাকো ফুৰিব কাৰণ যিহেতু মই ফুৰি ভাল পাওঁ। তেনেকুৱা আৰু মই গৈ- থাকো মানে সময় সুবিধা মিলে মই গৈ থাকো ওচৰতে হওক বা দূৰত- তে হওক কেতিয়াবা টাইম টাইম মিলে মানে সময় মিলে। কেতিয়াবা দুই তিনি দিনৰ কাৰণে দূৰতো গৈ থাকো তুমি এনে। ক'ৰবাত যোৱা নে ফুৰিবলে।
ফুৰিব মানে মই এনেই মই ওচৰে পাজৰে মানে মই থাকো তোমাৰ হাজুত, এনে তোমাৰ উিন গছ তোমাৰ ফুৰি আহো। লগৰ বিলাকৰ লগত ৰাতি যত বাৰো যোৱা যায়।
হয় হয় ফৰিব ফুৰিব লাগে।
উম লাগে লাগে একদম লাগে নাই তোমাৰ- স্বাস্থ্যতো ভালে থাকে আৰু মন বিলাকো মানে ভালে থাকে আৰু।
হয়।
মানে ফুৰাটো ভাল বুলিয়ে মই ভাবোঁ কাৰণ এটা নতুন নতুন জে জেগাত গৈ নতুন, কথা শিকিব পাৰি নতুন নতুন মানে জেগা চাব পাৰি। তাৰ মানে ধৰা নতুন নতুন মানুহবোৰ সিহঁতে কি কৰে কি নকৰে নতুন নতুন সাংস্কৃতিক। বা, ওচৰতে হওক বা পৰিয়ালৰ লগতে হওক বা লগৰ লগতে হওক কিছুমান জেগাত যাই তোমাৰ, নতুনকৈ কিবা এটা শিকাৰ পিছত নতুনকৈ মানে। প্ৰচেষ্টা চলাই সেইটো আমি জনাতো দৰকাৰ।
আৰু পুৰা যুৰেৰে মানে বুখিন আমাৰ হওক ঐতিহাসিকে হওক বা য
হয় হয়।
ধৰ জেগাত গলা, পিকনিক খাব যোৱা বুলি কলে বেছি ভাগ শ্বিলঙেই যায় ন মানুহ বিলাক। শিকিব পাৰিলা। আজি আকৌ খোৱা লোৱা বিলাক কেনে কেনে আকৌ পিন্ধে আজিকালি মানে।
হয় তুমি যোনটো কথা কৈছা সোনটো একদম সঁচা কথা মানে ধৰা, সিহঁতে কি খাই বা সিহঁতে কি পিন্ধে এনেকুৱা বা ভাষা, ৰ লগতে সিহঁতৰ ব্যৱহাৰ কেনেকুৱা মানে সেইবোৰ শিকিব পাৰে। আৰু লগৰ লগত গ'লে তোমাৰ মন বোৰো ভালে থাকে এটা মনত। মানে শান্তিৰ সৃষ্টি হয় যেনে ধৰা কোনোবা। লগৰ তিনিজনে গুচি গ'লো। মানে কথা বতৰা হয়তো তাৰ ভালো লাগিল বা নতুন জেগা এটাত গ'লেও সিহঁতে। তাত মানে কি চলে কেনেকুৱা তাৰ মানে। সাজপাৰ কেনেকুৱা বা মানুহসকল কেনেকুৱা সেইবোৰ আমি জানিব পাৰোঁ। তোমাৰ এনে কেতিয়াবা ক'ৰবাত গৈ মানে, ধৰা ভাল এটা অনুভৱ অ শুনি আছোঁ ক তোমাৰ মানে। তোমাৰ মানে কৰবাত গৈ এটা ভাল অনুভৱ। ক'ব পাৰিবা মানে কিছুমান জেগাত গলে এইটো জেগাত মই গৈ কিনে বহুত ভাল লাগিছে। তেনেকুৱা মই বা মানুহ লগ পাইছোঁ এনেকুৱা কিবা ঘটনা আছে যদি ক'ব পাৰা।
গৈ কিনে চোৱা মানে মই তোমাৰ যি দুবছৰ আগতে মানে তোমাৰ, উজনিৰ চাইডে গৈছিলো উজনি অসমৰ চাইডে।
হয় হয়।
চ' এতিয়া মানে তোমাৰ ডিব্ৰুগড়ত দদৌ ঘৰ আছে। আৰু খোৱা থকা শোৱা হ'ল আমাৰ। তাৰ পিছতে মানে মোক কিছুমান তাৰ মানে মোৰ বয়সৰে। মানে ল'ৰা ছোৱালীবিলাকৰ কি হ'ল চ', লগতে বুব পাৰ মানটা ফটা বন্টা হৈ যায় ন মানে।
হয় হয় হয় হয়।
এনেকেই কৰে পাইছো এনেকে চিনাকি হলোঁ, সিহঁতৰ মানে কালচাৰটো মানে কেনেকে থাকে জানিব পাৰিলো সেইটো জাগা মানে জানিব পাৰিলো।
হয় হয় হয় এনেকুৱা ঘটনা বাৰু হয় মই বাৰু যিহেতু মই গৈ থাকো এনেকুৱা মোৰ বহুত ঘটনা আছে। মানে ধৰা কেতিয়াবা এনেকুৱা হৈছে যে দুজনে গ'লো তাৰপিছত। ক'ৰবাত এনেকুৱা হৈ যায় যে তাত। মানে গাড়ীৰ তেল শেষ হৈ যায়, ত' তাত মানে তেলটো নাপাওঁ, তেতিয়াতো আমাৰ মানে চিন্তা হৈ যায় কি কৰা যায়, তেতিয়া ধৰা কোনোবা মানুহক লগ পালোঁ লগ পাই এনেকুৱাকো কলো আৰু বোলে এনেকুৱা হ'ল, এনেকুৱা অসুবিধাত ভুগি আছোঁ, তেতিয়া ধৰা মানুহে মানুহটোৱে আমাক সহায় কৰি দিয়ে। সেনেকুৱাকৈ মানে মানুহৰ লগত কথা বতৰা পতা যায়। তাৰ ফলত মানে মানুহটোৰ লগত এটা চিনাকি হৈ যায়। সনেকুৱাকৈ ভাল লাগে, আৰু ধৰা তোমাৰ কিছুমান জেগাত এনেকুৱা-এনেকুৱা পাবা তুমি বেয়া মানুহৰ লগত ভাল মানুহ পাবা, ভাল মানুহ লগত বেয়া মানুহ পাবা, কিছুমান জেগাত তোমাৰ বহুত চাব লগা হৈ যায়, তোমাৰ ধৰা গাড়ীখনে ৰাখিব নোৱাৰি এনেকুৱাও মানে জেগা পাইছো যাতে মানে তুমি চাই থাকিব লাগিব মানে এনেকুৱা আৰু এনেকুৱা মানে প্ৰতি ক্ষতি গৈছে বা পাইছো আৰু মই। এনেই তোমাৰ কেতিয়াবা কৰ'বাত গৈ বে বেয়া অনুভৱ হৈছে নেকি? যে মই এইটো জেগাত আহিব নালাগিছিল আহি পালোঁ, কিয়নো আহিলোঁ, এনেকুৱা হৈছে নেকি ক'ব পাৰিবা?
নাই নাই এনেকুৱা ঠাইত বাৰু এনে এতিয়ালৈ মোৰ হোৱা নাই। মোৰ লগত এক্সপ্ৰইঞ্চটো হোৱা নাই বাৰু চাওঁ আগলৈ। আজি তোমাৰতো কলাই ন। বাকী এইখিনি চোৱা মানে বেয়া কথা শিকিব পাৰি, মানে কিছুমান লাগি কেনেকে চ চলাব লাগিব কেনেকে প কিব লাগিব, কেনেক কিব লাগিব, জানিব পাৰি আৰু।
হয়। মানে নতুন জেগা এটাত গৈ পেলে তুমি তাত কেনেকৈ থাকিবা বা কেনেকৈ মানু মানুহৰ লগত মিলে বা সেইটো কথা আমি বিশেষকৈ জানিব পাৰো বা সিহঁতৰ-সিহঁতে যদি তোমাৰ তোমাকতো সুধিব তুমি এতিয়া সুধিবা ত লগতে মানে সিহঁতৰ লগতে আমাৰ কথাটো সিহঁতে গম পালে বা আমাৰ ফালে কেনেকুৱা কেনেকুৱা ধৰণৰ কি চলে? বা আমি কেনেকৈ থাকো, কেনেকৈ বসবাস কৰো এনেকুৱা টাইপৰ বস্তুখিনি সিহঁতেও জানিব পাৰে। এনেকৈ মানে ইজনে সিজনৰ পৰা জনাটো মানে জনা যায় আৰু সেইটো মই ভাবো, বোলে ধৰা আমি দিনত তেনেকুৱা কৰোঁ, মানে ৰাতি এনেকুৱা কৰোঁ বা কিছুমান জেগাত তোমাৰ বহুত সোনকালে শুই যায় বা আমিওঁ কলো মানে আমাৰ ফালে এনেকুৱা নহয়, এইটো আমাৰ ফালে বহুত ৰাতি হয়। এনে সিহতেও কয়। সোনকালে আমি এনেকুৱা বা কিছুমান জেগাত ধৰা জীৱ-জন্তুৰো ভয় থাকে। ৰাতি তোমাৰ বা কিছুমান জেগা হাতী আহি যাব পাৰে, এনেকুৱা টাইপৰ হয়। সোনকালে বা এনেকুৱা চোৱা যায় আৰু বহুত খিনি কথা শিকা যায়, লগতে তোমাৰ সিহঁতৰত মিলি থাকিব লাগে তেনেকুৱা। বা ভূটা, তোমাক এটা উদাহৰণ দিওঁ যেনে ভূটানতে গ'লো, ভূটানত যাই তোমাৰ এনেতো হোটেল বা কিবা থাকিব পাৰে, কিন্তু গাঁৱৰ ভিতৰত যেতিয়া থাকিবা, তুমি সিহঁত তাৰ পৰা বহুত খিনি মানে ভাষা লগতে মানে সিহঁতৰ কেনেকে থাকে, কি থাকে সেইবোৰো শিকিব পাৰিবা। মানে বুজা-বুজিত মানে মিলা-মিলি কৰি চলিব লাগে আৰু। মানে সিহঁতে ধৰা ৰাতি কেনেকৈ থাকে বা পহৰা দিয়ে নেকি ৰাতি বা কেনেকুৱা ধৰণৰ দিগদাৰি হ'ব পাৰে সেইবোৰ আমি জানিব পাৰো বা আমাৰ ফালে এনেকুৱা নহয়। এনেকুৱা কোৱা যায় বহুত। খিনি কথা আমি শিকিব পাৰো, হয়।
বাকী তো তুমি চোৱা মানে মানে আমাৰ তেনে কিছুমান যাব পাৰে কালি সেইটো আহক তেবৰ পৰা। সেইটো আমাক বিদালয়ত শিকাব নোৱাৰে বা এই নিজে এক্সপিৰিয়েঞ্চ কৰি যিটো কথা শিকিব পাৰো। আৰু মানে এ বেয়া হ'ল মোৰ লগত। এইটো কাম মই নকৰো আজিৰ পৰা। বিচাৰ নলওঁ মই য়া আৰু ভাল নহয়। ধৰা যাব লাগে সি মানে বহুখিনি কথা শিকিব পাৰো আৰু কাৰোবাক ক'ব পাৰো। মানে কাৰোবাক সহায় কৰিব পাৰো সেইখিনি কথা শিকি কিনে।
হয়, হয়।
মানে যাব লাগে। সেইটো মানে নিজৰ ওপৰত মানে জীৱনটোতো এটা মানে কনটেকীয়া বস্তু। সেইটো মানে শি শিকিব পাৰিল ভাল। মানে নিজৰো মনটো তেতিয়া ভালে থাকে। তেতিয়া ধৰা তুমি নতুন জেগাবোৰ দেখিব পাবা বা শিকিব পাৰিবা। তেনেকুৱা বচ ত আৰু মানে ট্ৰেভেলিংটোৱে এনেকুৱা বস্তু মানে ফুৰিব যোৱাটোৱে মই ভাবো। মানে যতেকি নহওঁক আৰু ভালকৈ যাব লাগে, ভালকৈ আহিব লাগে, ভাল-ভাল কথা শিকিব লাগে। বা নিজৰ কথাখিনিও বেলেগক ভালকৈ শিকাব লাগে, তেতিয়া আমাৰ লগতে মানে সিহঁত তেও জানিলে বা আমাৰ সংস্কৃতিটোৰ বিষয়ে তেনেকুৱা আৰু কথা।
সেয়াই আৰু মানে ভ্ৰমণটো মানে এটা ভাল এটা ইম্পৰ্টেণ্ট মানে ভাগ এটা মানে ভ্ৰগণ পাৰে। মানে
হয়।
দূৰত যাব লাগা কথা নহয় আৰু কাষতেই হওঁক। মানে ফুৰি থাকিব লাগে আৰু মানে চান্স পালেই আৰু।
হয়। সময় মিলাই আমি যাব পাৰিলে ভাল। যাব লাগে বা পইচা পাতিৰ কথা আছে। যদি মিল তেতিয়া যাব লাগে, হয় তোমাৰ তোমাৰ তোমাৰ লগত কথা পাতি ভালে লাগিল। হয় বহুতখিনি কথা পিছলৈ লগ পাম আৰু ধন্যবাদ। ধন্যবাদ, ৰাখিছো আজি দেই।
উম হ'ব হ'ব দি